আজি অলপ, বজাৰৰ বিষয়ে কথা পাতো দিয়া।
হয় নেকি, অ কোৱা।
অ মই বজাৰ কৰি ভাল পাওঁ, তুমি?
হয় মই বৰ ভাল পাওঁ। তুমি এনে বজাৰ কৰিব গ'লে কি কি লোৱা?
অ মই বজাৰ কৰিবলৈ বেছিকে গ'লে মানে মই চাওঁ কি বস্তু লাগতীয়া হয় সেইবোৰলৈকে ভাল পাওঁ তুমি?
মই এইবোৰে লম মানে আৰু তুমি যেনেকুৱা হয় মানে, কিবি তুমি শাক পাচলি বজাৰ কৰা নে এনে ড্ৰেছৰ, ড্ৰেছ বোৰ লোৱা, এনে ঘৰৰ মানে ঘৰৰ বস্তু, গেলামান বস্তু কি লোৱা তুমি, বেছি বস্তু বেছি‌ মানে?
এনে অ' মই বজাৰ কৰিব যাওঁতে এনে শাক পাচলিবোৰ লওঁ, এনে আবেলি সময়ত কেতিয়াবা যাই কিবা মই শাক পাচলি লৈ আহোঁ যেনেকুৱা ধৰা আলু পিঁয়াজ তাৰপিছত লাইশাক তাৰমান বিভিন্ন ধৰণৰ বজাৰ আৰু এনে আৰু অনলাইন, তোমাৰ অনলাইন বজাৰো কৰি ভাল পাওঁ। এনেই তোমাৰ অ বজাৰত গ'লে কেতিয়াবা অ এনেই বাৰ্গেনিং কৰিবও ভাল পাওঁ তাৰ পিছত তাৰ পৰা কাপোৰ, কাপোৰ কানি কিনিও আনোঁ।
হয় ঠিকে ক'লা তুমি। অ মই এনে ধৰে মানে বজাৰ বোৰ কৰো মই মই বজাৰ কৰি বৰ ভাল পাওঁ, মই বেছিভাগ টো মানে গেলামান বজাৰ আৰু মানে যেনেকোৱা মা গৈ কিনে আমাৰ কাষত তোই বজাৰ লাগে ন? তে সেইটো কাৰণে মানে সন্ধিয়া সময়ত যেতিয়া যাওঁ, বজাৰ কৰিব বৰ ভাল লাগে। বাৰ্গেনিং কৰি কেনে। আৰু এনে অনলাইন বেছি সব ড্ৰেছ বুৰতো অনলাইনেদি মানে লওঁ ন। অনলাইনদি মানে লোৱা যায় আৰু বেছি। তে মানে এনেকে অনলাইন শ্বপিং কৰি ভাল পোৱা নে অফলাইন কৰি‌ তুমি ভাল পোৱা। ‌
অ' মই তো অনলাইন কৰি বেছিকৈ ভাল পাওঁ। অফলাইন কৰিওঁ ভাল পাওঁ, বেছিকে, বেছিকেলি মই আজিকালি অনলাইনে কৰি ভাল পাওঁ, তুমাৰ কিবা বস্তু অৰ্ডাৰ দিলেওঁ ঘৰতে আহি পাই যায়। সেইকাৰণে মই অনলাইন কৰিহে বেছিকৈ ভাল লাগে। তুমাক?
হয় মোকো অনলাইন, ড্ৰেছ বোৰতো অনলাইন কৰিয়ে বেছি ভাল লাগে। আৰু যেনেকে মানে যোৱাতে যেতিয়া মানে শ্বপিং কৰে গ'লে আৰু মানে ফ্ৰেণ্ডবোৰৰ লগত যাওঁ আৰু।
অ' অ! মইতো ফ্ৰেণ্ডবোৰৰ লগত তেনেকুৱা নাযাওঁ। মই তেনেকুৱা ভাল নাপাওঁ বজাৰ কৰিবৰ কাৰণে ফ্ৰেণ্ডবোৰৰ লগত, যাবৰ কাৰণে, কিন্তু মই বাৰ্গেনিং যেনেকুৱা কৰোঁ, ফ্ৰেণ্ডবোৰে হাঁহিব বুলি মই অকলে যাওঁ।
হয় হয় হয়, ঠিকে আছে।
অকলে যায়গে বস্তুবোৰ কিনিকে ভাল‌ লাগে, আৰু যেনেকোৱা ধৰা, কিবা বস্তু লাগতিয়াল আছিল তেনেহলে অনলাইন অৰ্ডাৰ কৰি দিলে পাঁচ মিনিটত আজিকালি আহি যায় তোমাৰ ফ্লিপকাৰ্টত।
হয় হয় হয় হয় ন মিনিট পাঁচ মিনিটত
অ টু মিনিট থাকে আৰু তোমাৰ বিলিংকিত আছে এনেকুৱা এনেকুৱা সুবিধা হোৱাৰ কাৰণে মানে মানুহে এনে নাযায় আজিকালি মাৰ্কেটত অ অৰ্ডৰে কৰি দিয়ে যিহেতু পাঁচ মিনিটত আহি যায় ঘৰতে আহি যে
হয় হয় বেছি সোনকালে লাগতে বস্তুতো বোৰ মানে অৰ্ডাৰ কৰি সেইকাৰণনে লোৱা বেছি
আহ ভাল লাগে অ
হয় ঠিকে ক'লা তুমি তুমিো ফ্ৰেণ্ড বোৰৰ লগত মানে শ্বপিংটো নকৰা ন মানে বজাৰ বোৰ কৰিবলে নোযোৱা ন এনে কব কেতিয়াবা গৈছিল ানে আগতে মানে ফেমিলিৰ লগত যোৱা নে তুমি
অ মই ফেমিলিৰ লগত যাই থাকো বজাৰ কৰিব লাষ্ট টাইম মই ফেমিৰ লগত দুূৰ্গা পূজাত গৈছিলো মই বিশালত গৈছিলো বিশালত যাই কাপোৰ চবৰ কানি কিনিছিলো আৰু কুৰা কিনিছিলো আৰু কুৰ্তা কুৰ্তা আমি কুৰ্তা লগাক বৰ ভাল লাগে আমি এনে পূজা আহ থাকিলে ঈদ আৰু তেতিয়া আমি কুুৰ্তা পিন্ধি থাকি বৰ ভাল পাওঁ
হয় হয় হয় মই মানে বেছি যিমান বেছিভাগ দুূৰ্গা পূজাৰ দিনা তুমি ক'লা নে দুৰ্গা পূজা আমিতো দুৰ্গা পূজাৰ দিনাহে বেছি কাপোৰ লোৱা যায় ন যিহেতু ফুৰিব লাগে দিৱালী সময়ততো ইমান লোৱা নাযায় বেছি দূৰ্গা পূজা বিহু সময়ত মানে লোৱা যায় আৰু তে মানে যোৱা সময়ত মানে বেছিভাগ হয় ইটোতো এনেধৰণ নামানো মানে ফ্ৰেণ্ড বোৰো মাতিলে যাওঁ আৰু হয় ফেনবোৰক ঘৰলৈ যাওঁ আৰু যেতিয়া যোৱা যোৱা সময়ত যেতিয়া বজাৰ কৰা সময়ত ম ফেমিলি সহঁতক লৈ যাওঁ মানে তে আমি যেতি হেৰিটো কৰো বাৰ্গেনিংটো কৰিব পাৰো বাৰ্গেনিং কৰাৰ সময়ত তটো আমি নিজে কৰো কিন্তু ড্ৰেছ বোৰ মানে চইচ নহয় ন কি কি ড্ৰেছ লওঁ মানে ফি হৈ থাককা যায় ন এতিয়া গোটেই খিনি ল'ব মন যায় আৰু ন তে সেইটো কাৰণে মানে ডাঙৰ কোনোবা গ'লে আৰু মৰ্চিকিত তে সেইটোৱে মানে কৰি দিব পাৰিব ন। সেইটো কাৰণে ফেমলিৰ লগত। তে যাওঁ মানে ড্ৰেচ বোৰ লোৱা সময়ত।
উম ত এনে আমিতো এনেই ঈদত কাপোৰ বোৰ লও আৰু তেনেকুৱা ঈদ। ঈদত আমাৰ ফেষ্টিভেল ডাঙৰকৈ ম মানা হয়। আৰু আমাৰ ঈদৰ দিনা এনেই বেচিকেলি, আমি বিৰিয়ানী বনাওঁ ঘৰতে, আৰু ঈদত আমি চবক ডাঙৰ ডাঙৰ সৰু। চবক মাতো আমাৰ ঘৰৰ ফেমিলিক চবে একেলগে সিদিনা আহ খাওঁ। তোমাক তোমালোকে এনেকা দূৰ্গা পুজাত কৰা ন?
হয় হয় আম হয় আমাৰ দুূৰ্গা পূজা সময়ত। মানে দুৰ্গা পুজাৰ সময়ত মানে যোন দিনা মানে ভাচনি হয় ন। ভাচানি সম মানে আমাৰ ঘৰ আগ। গতেকে খানাটো বনাই দিয়ে আৰু ম।
অ আমি আমিও আমি আমিও দুূৰ্গা পুজাত ঘুৰিবলৈ যাওঁ। ভাল লাগে, আমিও ঘুৰো দুৰ্গা পূজা ভাল লাগে। আৰু কিছুমান বহুত জেগালৈ ঘূৰিবলৈ যাওঁ, আৰু তুমি শ্বপিং কৰিবলৈ অনলাইন বেছিকৈ ভাল। ম অফলাইন।
হয় মই ক'লো ন মই ড্ৰেছ বোৰ মানে অনলাইনে লোৱা যায় আৰু মানে। ড্ৰেছ বোৰ এনেকা, সজোৱা বস্তু বোৰ হয় ন ঘৰৰ ঘড়ী চৰি হয় মানে যেনেকুৱা প। পুতলা চুতলা এনেকে সজোৱা বস্তু যে থাক। কে ন মানে ফু ফুলৰটাপ। বোৰ মানে প্লাষ্টিঙৰ। সেইগিলা বস্তু মানে অৰ্ডাৰ কৰিয়ে লওঁ আৰু। মানে এনেকে ক'বাত বজাৰত। যায় নলওঁ। এনেকে যাও মাৰ্কেট। ত যেনেকুৱা বিশাল হক। ম বি বিছ। বিশাল চিচালত যাওঁ আৰু।
অ', অ', মই লাষ্ট তাইম বিশালত গৈছিলো। বিশাল অ, লাছ তাইম। বিশালত যাইকে মই অলপ কাপোৰ কিনিলো অঁ তোমাৰ দাদাৰ কাৰণে ললো আববুৰ কাৰনে ললো। আহ তুমি?
হয়, মই মই মানে মোৰ মোৰ। এতিয়া বৰ্তমান কাৰো কাৰণে কাপোৰ নলওঁ। যিহেটো মোকে দিব লাগে আৰু, মোকে দিয়ে মাহতে কাপোৰ বাহতে মানে দিয়ে আৰু।
অ,
আৰু তুমি যেনেকুৱাকে অ তুমি তুমি ক'লা ন বজাৰ। সময়ত মানে আমি বেছিভাগ বাৰ্গেনিং কৰো মানে ছোৱালী শুনিছো মানে বেছিভাগ ছোৱালীহতে কৰে ন।
হয়, হয় এ মই বাৰ্গেনীং কৰিবই বহুত। দিগ দিগদাৰ পাও সেইকাৰণে মই বেছিকেলি অনলাইনত ফ্লিপকাৰ্ট এমজনৰ পৰা মই বস্তুবোৰ অৰ্ডাৰ কৰি থাকোঁ, বাৰ্গেনিং তোমাৰ কৰিব মন যায় তোমাৰ এটা বস্তু তোমাৰ দুখৰ বস্তু তুমি এ। ছয়শ টকা কৈ দি কিমান কমাম। আমিতো কমাব ইমান ভাল নালাগে। অলপ মনতটো অলপ বেয়া লাগে সেইকাৰণে অনলাইন বস্তুবোৰ অৰ্ডাৰ কৰা যায় অনলাইন বেছিকে আজিকালি অৰ্ডাৰ হয় মোৰ আগৰ পৰা মোৰ আদত আছে অনলাইনতো কৰা তোমাৰ।
হয় ম মই মানে এনেুৱা অৰ্ডাৰটো নকৰো আমাৰ কাষতে মানে বজাৰ আছে ন আমাৰ কাষতে বহুত ধুনীয়া ধুনীয়া মানে অ বস্তুবোৰ আহে আৰু। সেইটো বস্তুৱে লওঁ আৰু আমি। সৰুৰ পৰা এতিয়াহে অনলাইন প্ৰচেছ ওলাইছে। ন আগতেতো নাছিল ন তে সেইটো কাৰণ আমি মানে মানে লওঁ বহুত বস্তু লোৱা যায় আৰু অনলাইন নোলোৱা নহয় ওলোৱা যায়। বহুত ধৰ বস্তু লওঁ। আৰু বেছিভাগ আমাৰ বজাৰত লাগে শণী বজাৰত ন তে শনিবাৰে যি কিন লাগা বস্তু হয় মানে তাতেই লৈ লওঁ আৰু যিহেতু বজাৰ লাগে আমি যদি বজ নকৰিলে সিহঁতে কেনো চলিব ন তে সেইটো কাৰণে আৰু বজাৰ কৰো আৰু
অ এনে শাক পাচলিৰ বজাৰতটো আমি নিজে কৰো এনে যেনেকুৱ ধৰা তোমাক কেনেকুৱা কাপোৰ চাপোৰ লগা হ'ল তেতিয়া হ'লে অনলাইন কৰা যায় আৰু বেচিকেলি ইলেক্ট্ৰনিক বস্তু
হয় যেনেকুৱা দুৰ্গা পূজাৰ সময় হয় দিৱালী সময় যেনেকুৱা পূজা কে ফেচটিৱেল হোৱা সময়ত মানে এনেককাে অনলাইন কৰো আৰু আৰু এনেই মানে সৰু মৰু সদায় লাগি থাকা কাপোৰ বোৰ ন মানে আমাৰ বজাৰ যে তাৰে পৰা বজাৰৰ পৰাল মানে যিহেতু বাৰ্গেনিং কৰিব পাৰি আৰু ন ভালদৰে
অ লাষ্ট টাইম মই মই লাষ্ট টাইম বাকৰী ঈদৰ দিনা মই দুটা এৰ আছিলো এটা বাইদেউক গিফ্ট দিলো আৰু এটা অ ঘৰৰ কাৰণে ৰাখিলো মোৰ নিজৰ কাৰণে ইউজ কৰিলো আৰু তেনেকুৱা তোমালোকেও কৰা চাগে পূজাৰ সময়
হয় হয় এনেকুৱা কৰো বাহতে আমাক দিয়ে আমিও বাহতেক দিওঁ মানে থাকিলে ম মই বেছিভাগতো ফেষ্টিভেলত দিয়া নাযায় ফেষ্টিভেলো মাহঁতেই দিয়ে এনেক কি বাৰ্থডে চাৰডে চেলিব্ৰেট কৰা সময়ত মানে তিতা দিও আৰু
অ অ আমাৰো তেনেকুৱাই হয় হয় বাৰ্থডে চাৰ্থডে থাকিলে গিফ্টটো দিয়া যায় আৰু এনে লাষ্ট টাইম তুমি কাক গিফট দিছিলা কাপোৰ বা এনেকুৱা ঘৰুৱা চ বস্তু
হয় মোৰ লাষ্ট লাষ্টাইম মোৰ বাক দিছে দিছিলো মানে ডাঙৰ বাক দিছিলো কুুৰ্তা দুখন দিছিলো আৰু এটা পাৰ চিন দিছিলো
হয় নেকি এনে তুমি অ অ তুমি বাৰ্গেনিং কৰি কি ভাল পোৱাানে
হয় হয় মই বাৰ্গেনিং কৰি বৰ ভাল পাওঁ
অ লাষ্ট
মই বাৰ্গেনিং মানে মই মই যেতিয়া বাৰ্গেনিং কৰোণা মান মানে মোৰ ফ্ৰেণ্ড বোৰ থাকে নহ সিহতেও কয় আৰু বাট তুমি বাৰ্গেনিং কৰিব জানা বুলি কৈ
অ হয় নেকি বাৰগেনিং কৰিলে বাৰ্গেনিং কৰিব তোমাক ভাল লাগে
হয় হয় মোক বাৰ্গেনিং কৰিলে বৰ ভাল লাগে মানে যিহেতু মানে প্ৰস্তুতো হয় ন মানে যিমান দামত আছে ইমান দামত মানুহ এটাই নিদিলে মানে ভাল নালাগে ন যিটো আমি গম পাও যে এইটো বস্তু বস্তুটো কমতে আছে তে মানে বেছি দামৰ হ'লেওতো ভাল নালাগে হ'লে মানে ৰাইট ডামটো হলে হয় মানে মেক্সিমাম প্ৰফিট চবৰে হয় ন তেজেতো ইমানো প্ৰফিট ল'ব নালাগে গে মোৰ মতে আৰু
অ তুমি ঠিকেই ক'লা
হয়
উম
আৰু তো তোমাক যেনেকুৱাকে কি তুমি ক'লা ন তোমালোকৰ ঈদৰ সময়ত যেনেকোৱা বজাৰ কৰা সৰু ডাঙৰক দিয়া হয় নে নহয় আৰু তোমালোকে ঈদৰ সময়ত যে কি কি বজাৰ কৰা ঈদৰ প্লাউত কি কি বজাৰ কৰি কিনে লৈ আহা
উম ঈদৰ সময়তো আমি বেছিকে অ বিছ বেছিকেলি আমি ঈদৰ সময়ত প্লাও বনাওঁ আৰু তুমি জানাই ঈদৰ সময়ত আমি বিৰিয়ানী বনাওঁ প্লাও বনাওঁ আৰু তাৰপিছত তোমাৰ চেৱাইটো আমাৰ থাকিবই অ কেতিয়াবা তুমি তোমাৰ ফ্ৰেম মুছলিম ফ্ৰেণ্ডৰ বা কোনোবা তেনেকোৱা আছে নেকি তুমি তেহঁতৰ ঘৰত যাই কিনি গৈছিলা
হয় হয় এনেকোৱা বহুত ফ্ৰেণ্ড আছে
অ অ মোৰ ঘৰতো বৰ ব বহুত ফ্ৰেণ্ড বোৰ আহি থাকে অ খাব কাৰণে মানে আমি মাতো ইহঁতক এহঁতেও আহে সেততো সময় ন আমি অ অ দি খাব মাতো আৰু সেইদিনা আমি ইহঁতৰ কাৰণে বেলেগকে তাত বিৰিয়ানী বনাওঁ চেৱাই তেৱাই বনাই দিওঁ, নহ'লে প্লাও বনাই দিওঁ, উমম সিহঁতে আহি আৰু একদিন কেতিয়াবা থাকিও যায়, কেতিয়াবা খাইয়ো যায়, আৰু তুমি লাষ্ট টাইম তেনেকুৱা কাৰ ঘৰত গৈছিলা যিহেতু তোমাক কি কি খোৱাল ক'ব পাৰিবা নেকি ভালকৈ?
হয় হয় আমাৰ ফ্ৰেণ্ড বোৰৰ ঘৰতে গৈছিলো। কলেজ ফ্ৰেণ্ডৰ ঘৰত গৈছিলো। সিহঁতে আমাৰ মানে ফ্লা লাও খুৱাইছিলে আৰু চিকেন খুৱাইছিলে আৰু প্লাও তুমি ক'লা নে চেৱাইটো চেৱাইটো থাকিবই সিহঁত তৰ চে চেৱৈ খুৱাইছিলে আৰু পাপৰো খুৱাইছিলে
হয় নেকি অ
হয় আৰু ই দিও দিব লাগে ন সিহঁত- আমিতো গম পোৱা নাছিলো ন ইদি দিয়ে বোৰ এই বোৰ মানে সিহঁতে মোক আমাক লাচ তুমি কৈছে ন মানে আমি এইখিনি বু নাজ জানো ন টে মানে নেক্স টাইম আৰু গ'লে মানে দিম আৰু ইদি
অ ঠিক আছে দিয়া
হয় ঠিক আছে দিয়া থেংক ইউ।
দিয়া থেংকইউ।